হেল্ল'
হেল্ল' শুনিছা? শুনিছা? অ', কি কৰি আছা?
এনেই বহি আছিলো।
আহ।
তুমি কি
কিবা খালা? অ', মই উপন্যাস এখন পঢ়ি আছিলোঁ মানে।
অ', উপন্যাস পঢ়া নেকি তুমি?
অ', পঢ়োঁ, মাজে, মাজে তুমি কিবা পঢ়িছানে?
উম, ময়ো এনে পঢ়ো মাজে, মাজে। কিন্তু বহুত দিন হ'ল, পঢ়া হোৱাই নাই ৰ'বা। অ', মই এটা কথা শুনিছো, মানে তোমাৰ যিখন হেৰি আমাৰ এই উপন্যাসখন যে অ 'অসীমত যাৰ হেৰাল সীমা'।
সেইখনৰ ওপৰত হেনো এটা, হেৰি, বনাব চিনেমা বনাব হেনো। অসমীয়া চলচিত্ৰ বনাব হেনো
মইতো বিচাৰোঁ, সেইখনৰ ওপৰত এটা অসমীয়া চলচ্চিত্ৰ বনাওক। কাৰণ সেইখনৰ নিচিনা মই কাৰণ, আজিলৈকে মই তেনে উপন্যাস পঢ়াই নাই মানে একদম উম--সেইখনৰ নিচিনা পঢ়া নাই। বাকী ইউটিউবতো মাজে-মাজে, অ' হেৰি বিলাক দি থাকে, অ', কিবা সৰু-সৰু কাহিনীৰ নিচিনাকৈ পাঁচ-দচ মিনিটৰ এনেকে এনিমেশ্যনৰ যে সেনেকে থাকে, সেনেকে দি থাকে, কিন্তু মই আৰু এইখনৰ ওপৰত আছে আছে আছে। তুমি পঢ়িব বিচাৰিলে, লৈ যাবা। অ', তুমি পঢ়িব বিচাৰিলে, লৈ যাব পাৰা আমাৰ পৰা।
তাকে বই বহুত দিন ধৰি ভাবি আছিলো পঢ়িব লাগিছিলে আৰু বিৰাট ধুনীয়া হয় মই মানে পঢ়াই নাই চবৰে মুখে মুখেহে শুনিছো মানে খুব ধুনীয়া বুলি কয়। কিন্তু, এতিয়ালৈকে মই পঢ়িবই পৰা নাই। তুমি দিবাচোন?
অ', ল'বা ল'বা, সেইখন কিতাপ পঢ়িলে তোমাৰ এনেকুৱা লাগিব তোমাৰ নিজৰ লগত হৈ আছে ঘটনাবোৰ, তাৰে যোনবিলাক মানে কেৰেক্টাৰ বোৰ মানে যোনবিলাক অ' ভিতৰত সোমাই আছে নাম-চাম বিলাক, তুমি এনে ভাবিবা যে, সেইজন তুমি হয়, বা সেইগৰাকী তুমি হয়। এনেকুৱা মানে, তোমাৰ এনেকুৱা লাগিব তোমাৰ চব তোমাৰ ওচৰে-পাজৰে চলি আছে ঘটনাবোৰ, আৰু অ' বিৰাট অনুভৱ হ'ব, অ' ঘটনাবোৰ অনু অ অনুভৱ হ'ব তোমাৰ, আৰু অকণমান হাঁহিবা, অলপমান কান্দিবা হে
সেয়াই আৰু, সুখ-দুখ, মৰম
অ', চব আছে তাতে মানে এটা মানে গোট হয় মানে সুখ-দুখৰ গোট বুলি ক'ব পাৰি সেইখন চাই সেইখন পঢ়িলে এনেকুৱা লাগিব তুমি চিনেমা চাব দৰকাৰেই নাই সেইখন চা পঢ়ি থাকিলে এনেকুৱা লাগিব তুমি আমাৰ আগতেই চলি আছে চব বস্তুবোৰ, এনেকুৱা জীৱন্ত মানে কাহিনী।
হয়, হয়, হয়, হয়। চবৰে মুখৰ পৰা সেই একেটা কথাকেই শুনিছোঁন বাৰু। অ', কি আছিলে লেখকজনৰ নাম? কাঞ্চন বৰা নে বৰুৱা নে? কি আছিলে বৰুৱা ন কাঞ্চন বৰুৱা। খুব ধুনীয়া কিতাপ লিখ
বিৰাট ভাল উপন্যাসকাৰ।
হয়
মই প্ৰথমবাৰৰ কাৰণে আৰু আছে মই দুখনমানৰ নাম শুনিছো সেইদিনা মই মানে ছোৱালী এজনীৰ লগত কথা পাতিছিলো ত তাই মোক কলে বকুল ফুলৰ দৰে আৰু আহ বকুল ফুলৰ দৰে আৰু মোৰো এটা সপোন আছে সেই দুখনো বোলে ভাল উপন্যাস অ', মোৰো এটা সপোন আছে দুখন বেলেগ- বেলেগ উপন্যাস।
মানে বকুল ফুলৰ দৰে আৰু মোৰো এটা সপোন আছে দুখন বেলেগ ন আচ্ছা আচ্ছা অ', হয়-হয় তাকে পঢ়িব লাগিব অলপ সময় উলিয়াই।
উম অসীমত যাৰ হেৰাল সীমা উপন্যাসখন মানে যুদ্ধৰ বিভীষিকাৰ ওপৰতো গুৰুত্ব দিয়া গৈছে মানে যুদ্ধই কি কৰি দিব পাৰে যোনটো আমি এতিয়া কিতাপত পাওঁ ময়ো মানে মই হিন্দীৰ মানে হেৰি আছিলো ন হিন্দী পঢ়ি আছিলো ত' তাৰে মানে ৱৰ্ল্ড ৱাৰ তোৰ পিছত মানে এনেকুৱা বিভীষিকা সোমাই গৈছিলে মানুহৰ মনত ত লে বিলাকে মানে এনেকে নিজৰ লেখনিৰ জৰিয়তে মানুহক সজাগতা আনিব বিচাৰিছিলে যে অ যুদ্ধৰ কাৰণে কি কি হয় মানুহৰ কি কি লোকচান হয় কি কি সমস্যাৰ সন্মুখ হয় কেনেকে মানে যোনবিলাক সৰু-সৰু মানুহ যোনবিলাক এনে খাই আছে মানে যোনবিলাক নিষ্পাপ মানুহ মানে কেনেকে মৰে ত' সেইবোৰৰ ওপৰত মানে এটা বাৰ্তা দিয়ে যে যুদ্ধৰ বিভীষিকা কেনেকে মানুহক নষ্ট কৰি দিব পাৰে ত সেইখন মানে সেনেকেৰ ওপৰত অসীমত যাৰ হেৰাল সীমাখনৰ কিন্তু এইটোও আছে যে এইটোও আছে যে শেষৰলৈকে তুমি কেনেকে থাকিব পাৰা মানে কেনেকে যুদ্ধত তুমি ব্ৰতি হৈ পিনে নিজক মানে আত্মসমৰ্পন কৰিব পাৰা যুদ্ধত মানে নিজৰ দেশৰ কাৰণে তুমি কেনেকে শ্বহীদ হ'ব পাৰা নিজৰ মাতৃভূমিৰ কাৰণে তুমি কেনেকে কি কৰিব পাৰা সাহসতাৰ মানে টা, মানে সুন্দৰ মানে উদাহৰণ আৰু সাহসিকতাৰ। ত' ভাল লাগিল পঢ়ি।
মানে হয় আমাৰ অসমীয়া মুভি যেনেকে মানে আমাৰ অসমীয়াত যেনেকে উপন্যাসখন অসীমত যাৰ হেৰাল সীমা তেনেকুৱা আৰু এখন তোমাৰ আছে কিতাপ এখন অসমীয়াত ন নহয় আহ সেইটো ইংৰাজীৰ হয় তোমাৰ ডিভাইন কমেডিৰ হয়, দা-ডানটে-ডানটেৰ হয়। সেইখনো মানে খুব ধুনীয়া কিতাপ দে খুব ধুনীয়া উপ উপন্যাস মোক মানে এজন আহ এজন মানে প্ৰফেচাৰে মোক মানে হেৰি কৰিছিলে কৈছিলে যে তুমি এইখন কিতাপ খন পঢ়িবাচোন, খুব ধুনীয়া হয়। তুমি পঢ়ি খুব ভাল পাবা। মানে, হয় মই মানে এবাৰ গ গ্ৰন্থমেলাত গৈছিলোঁ। গ্ৰন্থমেলাত যাওঁতে তেখেতক মানে লগ পালো লগ পাওঁতে মোক মানে ক'লে তুমি এইখন কিতাপ পঢ়িবাচোন খুব ধুনীয়া হয় পঢ়ি খুব ভাল পাবা মানে সেইখন মই বিচাৰিহে আছো কিন্তু মানে অনলাইন চাইছিলো ইমান দাম কিতাপখন সেই সেইটো কাৰণে কিনিবহে পৰা নাই। তাকে কিনিব লাগিব পঢ়িব লাগিব।
অ মোকো এনেকে পাঁচ ছয় জনমান মানুহে কৈছে দাদা তিনিজন মানে কলে মোৰ নিজ নিজৰ বায়ে ক'লে তাৰ পিছত ঘৰৰ ওচৰৰ বৌ এজনীয়ে ক'লে যে এইখন উপন্যাস পঢ়া ত' সেনেকে আৱ গ্ৰন্থ মেলা হৈছিলে বৌৱে কিনি আনি পিনে মোক দিলে মানে। কলে যে এইখন পঢ়া আৰু পঢ়ি পিনে জনাবা কেনেকোৱা লাগে ত' এইখন মই গিফ্ট হে পালো আৰু মই ইমান ভাল বস্তু এখন মানে উপহাৰ হিচাপে পাই বিৰাট ভাল লাগিল আনন্দিতা। মানে সেই আৰু ভাল লাগিল উম
আগতে খুব পঢ়িছিলোঁ অ
অ
আজিকালিহে জানো কি হ'ল সময়ে নিমিলে এনে কিনো পঢ়িবও মানে সময়ে নোপোৱা হলো। কত কেনেকে কি হয় মানে আজিকালি ধৰিবই নোৱাৰি।
সময়ৰ অভাৱ কিন্তু মই এইখন কিতাপটো মই ক'ব পাৰো তুমি যদি মোৰ পৰা লৈ যোৱা তুমি এৰিব নোৱাৰিবা মানে প্ৰথম খিনি হয়তো অলপমান মানে উম এনেকুৱা হ'ব তোমাৰ কি পঢ়ি আছো এনেকুৱা টাইপৰ কিন্তু তুমি যেতিয়া আগবাঢ়ি বাঢ়ি গৈ থাকিবা আৰু তুমাৰ এৰিব মন নাযাব মানে অ তোমাৰ এতিয়া মই নাজানো আৰু আৰু কেনেকুৱা হয় কিন্তু মোৰতো এৰিব মন যোৱা নাছিলে মই চাৰি দিনত শেষ কৰিছো মানে এখন কিতাপ
হয় তুমি দিবা তেতিয়াহলে মই পঢ়িম নিশ্চয়
নিশ্চয় পঢ়া এখন বিৰাট আৰু এনেওতো ক'ব গ'লে যেতিয়া ৱৰ্ল্ড ৱাৰ পিছত এনে চব ভাষাতে মানে এ এনেকুৱা যুদ্ধৰ বি শিক্ষাৰ ওপৰত মানে সজাগতা আনিবৰ কাৰণে কিতাপ মানে কবি বিলাকে কাম কৰিছিলে মই সেনেকে হিন্দীতো পাইছিলো।
হয়।
থাকে আৰু কৈ থাকে যে যুদ্ধ কৰি কি পালি কুৰুক্ষেত্ৰ যুদ্ধত যেনেকে হৈছিলে? অ ক্ষমা কৰিব মানে চাগে এপৰ কিবা সমস্যা অ মই কৈছিলো যে মানে বস্তুটো আহ যুদ্ধৰ বিভিষিকাৰ ওপৰত বহুত এনেকুৱা হিন্দী ইংৰাজী চবতে মানে কিতাপ ৰচনা হৈছে। মানুহে লিখিছে কব বিলাকে কাৰণ যুদ্ধই মানে মানুহক যেনেকুৱা মানে কৰি দিছিলে তেতিয়া সেইকাৰণে চাগে বিভিষিকাৰ ওপৰত লিখিছিলে ত সেনেকে মই হিন্দীতো পাইছিলো। পঢ়িবলৈ কানুপ্ৰিয়া বুলি এখন আহ য'ত ৰাধাই মানে নিজৰ ৰাধাই অকল মানে আগতে কব বিলাকে কি কৰে, ৰাধা কৃষ্ণৰ প্ৰেমটো দেখাই কিন্তু সেইখন কিতাপত মানে প্ৰিয়া বুলি কিতাপখনত কৃষ্ণৰ অকল, ৰাধাৰ অকল প্ৰেমটো নেদেখায়, ৰাধাৰ মা মানসিক স্থিতি কেনেকুৱা হৈ থাকে, তেওঁ এৰি যোৱাৰ পিছত কৃষ্ণ এৰি যোৱাৰ পিছ আৰু ৰাধাই মানে কৈ থাকে যে, যুদ্ধ কৰি কি পালে? যুদ্ধ কৰি পিনে কোনো শান্তি নাাপালে, যেনেকে কুৰুক্ষেত্ৰৰ যুদ্ধত। য'ত, জিকিছে যদিও পাণ্ডৱ কিন্তু একোটো শান্তি নাপালে, চব মৰি গ'ল। এইফালেও গোটেইবোৰ নোহোৱা হৈ গ'ল, সেইফালেও গোটেইবোৰ নোহোৱা হৈ গ'ল। জিকিব পাৰে কিন্তু সেনেকে সুখ নাপালে, কোনো নাথাকিলেতো সুখ নাপায়। ত, এনেকুৱা হ'ল, তাৰ পিছৰ পৰা এনেকে মানে যুদ্ধৰ বিভীকাৰ ওপৰত ওলাই আছে, ত, মোৰ পঢ়ি এখন ভাল লাগিল। বাকী আৰু কিবা, কিবি পাইছিলো কিতাপ কিন্তু এইখনে মানে, মনত মানে এটা বেলেগ স্থান পাই গল।
হয়, হয় আৰু এখন আছে হেনো, তোমাৰ নিৰিবিলি বুলি। সেইখনো খুব ধুনীয়া হেনো। হয়। হয়, সেইখনো মই শুনিছো বাৰু, ধুনীয়া হয় বুলি বিৰাট ভাল। সেইটাই সময় নোহোৱাৰ, মাজতে সময় উলিয়াই পিনে পঢ়িব লাগিব আৰু।
হয়।
তাকে।
সময়ে মানুহৰ মূল্যবান আৰু বস্তুতটো, সময় কেনেকে আপুনি, তুমি এতিয়া কটোৱা সময়টো, তোমাৰ ওপৰত আৰু নিৰ্ভৰ কৰে।
সেইটোয়ে, ব্যস্ততাৰ মাজতে তুমি সময় দিয়াটো। ডাঙৰ কথা, তুমি নিজৰ কাৰণে অকমান সময় লোৱাটো।
অ', বাকী কিতাপখন লৈ যাবা তুমি, যেতিয়া সময় পোৱা পঢ়িবলে। কিন্তু মই তোমাক ক'ব পাৰোঁ যে, তুমি এইখন পাঁচ, ছয়দিনত শেষ পঢ়িবলগীয়া কিতাপ, আৰু যদি ভালকে মনোযোগ দি পঢ়া ভাল লাগে।
ঠিক আছে বাৰু, মই কিতাপখন ল'ম, তোমাক
উম, কবা।
যাম বাৰু তোমাৰ ওচৰলে। ঠিক আছে বাৰু। ঠিক আছে।